হেল্ল' আহ কি কৰি আছা।
অ কোৱা এনেই বহি আছো।
হয় নেকি? অ ময়ো এনেই আছো। অ চাহ পানী খালা নে?
অ এ এতিয়া খায়ে আছো
হয় নেকি?
হয় তুমি খালানে।
ময়ে খালো অ আজি কি বিষয়ে টপিকত কথা পাতিম বুলি ভাবিছে এনে তুমি
উম এনে উম খোৱাৰ বিষয়তে কথা পাতো দিয়া।
হয় নেকি? অ অ ঠিকে কলা কি খাই তুমি বেছিকে ভাল পোৱা এ
মই বেছিকেটো এনেই ৰাতিপুৱা মই এনে অটছে খাওঁ অটছ খাওঁ কেতিয়াবা কল, খাওঁ সেইবোৰে খাও আৰু তুমি কি কি খোৱা।
মই ৰাতিপুৱা গাখীৰ, খাওঁ কেতিয়াবা গাখীৰৰ লগত কল, খাওঁ আৰু বেছিকেলি ৰুটি খোৱা যায় মৰ্ণিং ব্ৰেকফাষ্ট তুমি দিনত কি খোৱা দিনত আৰু ৰাতি
দিনততো এনে দালি ভাত খাও দালি ভাত চবজি শাক পাচলিবোৰ সেইবোৰে খাওঁ এইবোৰে খাই ভাল পাওঁ বেছিকে মই আৰু সেইবোৰ এনেই হাৰ্টৰ কাৰণেও মানে ভাল। ভাল হয় ন সেইকাৰণে সেইবোৰে খাওঁ মই আৰু তুমি কি কি খোৱা?
আৰু ৰাতি এনে কেতিয়াবা মাংস ভাত পাওঁ। তুমি এনে ঘৰত খানা চানা বনোৱা নে?
মই খানা চানা বনাও মই নিজে বনাও। কেতিয়াবা মায়ে বনায় ত তুমি বনোৱানে?
মা নহ'লে। দাদাও বনাই আৰু তুমি এনে খানাত বেছিকে কি খাই কে বেছিকে ভাল পোৱা
খানাত বেছিকে পনীৰ খাই ভাল পাঁ‌ও পনীৰ ভাল লাগে। এনে মই হয় হয় পনীৰটো মোৰ হয় পনীৰ টো বেছি টেষ্টি লাগে মোক। আৰু পনীৰ আৰু এই বাহজাগে থাকে ন সেইবোৰ। খাই মোক বেছিকে ভাল লাগে। বাহ গাচ জা আৰু এই মছৰুম হয়
অ' বাঁহৰ গাজা অ' সেইবোৰ বৰ ভাল লাগিল। মই খাইছিলোঁ লাষ্ট টাইম। বহুত ভাল লাগে আৰু তুমাৰ এনেকুৱা কি বস্তু আছে যিহেতু তুমি বনাইকেও ভাল পোৱা আৰু খাইকিয়া ভাল পোৱা
বনাই কিও ভাল পাও খাইকিও বাগাজে মোক বিৰাত তেচতি লাগে আৰু মাচৰোম দুটা মোৰ একদম ফেবৰেব হয়
বাঁহৰ গাজ আৰু মাছৰুম অ' অ' তুমি ক'লা মাছৰুম বুলি কলা নহয় মছৰুম তোমোক ব বৰ ভাল লাগে আৰু তোমাৰ অ' বাহঁ‌ৰ কাজাও ভাল লাগে। আৰু মই তেনেকুৱা ফ্ৰুট তাৰ পিছত খোৱাৰ ভিতৰত মই এনেকুৱা নাই নি যে কি মই এইটো খাম সেইটো নাখাম তুমি এনে বেয়া পোৱা এনেকোৱা। কিবা আছে
বেয়া পোৱা এনেকোৱা একো নাই বেয়া পোৱা বুলি এনেকোৱা নাই এনে। মানে ৰঙলাউ অলপ বেয়া লাগে। মানে এনে খাওয়ে হয় খা এনে ৰঙালাউৰ মানে পৰঠাও বনাই পৰঠা বনাই কিনে খাব। পাৰি সেইটোও টেচটি লাগে মোক মই কেতিয়া এদিন বনাইছিলো? পৰঠা অ এই ৰঙালাউ। বইল কৰি কিনে অলপ। মানে আচাৰ লগত মিস কৰিপিনে বনাইছিলো ভাল লাগিছে এইটো অলপ তেল দিকিনে ৰিফাইন তেল দি কিননে বনাইছো তেচটি লাগিল ৰঙালাউ। অ এইটো মানে বেলেগ বেলেগ কিবা পকৰি। চুকৰি বনালে ভাল লাগে।
হয় হয় তুমি এনে সোৱাদ অ মিঠা থাকে আৰু ভালো লাগে আমাক। তুমি ঠিকে ক'লা এনে তুমি বেছিকে পৰঠা এইটো নোখোৱা বস্তু হ'ল ৰঙালাউ। আৰু মই বেয়া মই। বেয়া পোৱা বস্তুটো হ'ল পটল পটল খাইকে মই বেয়া নাপাওঁ? ভাল নাপাওঁ আৰু বেয়া লাগে। আৰু পটল চটল তুমি খোৱা নে।
পটল মই খাওঁ পটল এনেই ফ্ৰাই কৰি কিনে তেলত ফ্ৰাই অলপ হালধি আৰু নিমখ দি কিনা। অলপ ফ্ৰাই কৰিলে ভাল লাগে সেইটো? দুটোপটলৰ ভাজি খাই ভাল লাগে।
পটলৰ ভাজি খাই ভাল লাগে।
ভাল নালাগে এনে। এনেই দুইফালা কৰি। এনে চব্জি যে কৰে এনে মানে ফ্ৰাই কৰে ন সেইটো? ভাল লাগে মানে ভাতৰ লগত খাওঁতে দালি ভাত। পটল। আলু পিটিকা সেইবোৰ। খাই ভাল লাগে।
হয় নেকি অ আলু পিটিকা মই তেনেকুৱা? ভাল নাপাওঁ? এনে মই সে আলু পিটিকা। কে নাখাওৱে। এনেই তুমি কণী চণী খোৱা নাই কণী মাংস।
কণী বইল কণী মই ৰাতিপুৱা খাওঁৱে। প্ৰায় প্ৰায়ভাগ মই ৰাতি। কিবা ক কণীয়ে খাওঁ। বইল কৰি ভাল হয়তটো স্বাস্থ্যৰ কাৰণেও ভাল হয় ন কণী খালে।
আপোনাৰ গাৰ কাৰণে মানে তুমি সেইবোৰ কণী-চণী খাইকৈ ভাল পোৱা।
অহ-অহ। তোমাৰ এনেকুৱা মানে তুমি নিজৰ ডাই ভাল কাৰণে তুমি কি কোৱা এনে?
এনে মই ৰাতিপুৱা কলো নহয় তোমাক মই কল আৰু গাখীৰ ডেইলি খাওঁ। পাঁচটা কল আৰু এ-এ গাখীৰ খাওঁ তোমাৰ আদাপহ অলপমান আধা গিলাচ মান গাখীৰ খাওঁ আৰু তাৰপিছত হ'ল ৰাতিপুৱা চাতটা নাখাও। তুমি চাতটা খাই ভাল পোৱা নে?
কেতিয়াবা খাই মানে এনেই খাওঁ আৰু গধূলি আৰু ৰাতিপুৱা। আৰু ইমান নাখাওঁ আৰু গাখীৰ ত খাও কেতিয়াবা এই লাল চাহ নাখাও তুমি কোৱা নে? তুমি মানে লাল চাহ লাল চাহ ভাল নে গাখিৰ্চা?
মই গাখীৰ চাহ ভাল নাপাওঁ, লাল চাহ বৰ ভাল পাওঁ। লাল চাহ কেতিয়াবা-কেতিয়াবা খাওঁ আৰু বিনা চেনি দিয়া নিদিয়া চাহ
অ মানে মোক অলপ চাহত অলপ চেনি চেনিটো কম দিলে ভাল লাগে মানে বেছি চেনী দিলে মানে মোৰ ভাল নালাগে খাওঁতে সেইকাৰণে টেষ্ট নাপাওঁ হয়। আৰু তুমি এইটো হা এইটো হাঁড়িৰ চাহ টো খাইছা নে?
হাঁড়িৰ চাহ, লাষ্ট টাইম মই খাইছিলো। অহ তোমাৰ গনেশ গুৰিত খাইছিলো। অহ তাৰপিছত তোমাৰ অ থাৰ্টি ৰুপিচ লৈছিলে।
অহ, ভাল লাগে এইটো মানে বহুত কিবা-কিবি মচলা দিয়ে ন? সেইটো মানে চাহ এইটো চাহটো খাই ভাল লাগে। হয়। এনেই তুমি জানানেই? এইটো মানে হাঁড়িৰ চাহটো ক'ত ফেমাচ আছে বেছিকে?
আহ এনেইতো গম নাপাও তুমি জানানে?
অ মই এইটো শুনা পাইছো মানে ফেঞ্চি বজাৰত তাতে আছে এটা মানে তাতে হয় ত বুলি বহুত ফেমাচ আছে।
অহ এটা আৰু এটা আছিল নহয়, গ্ৰেজুৱেট চাই ৱালা? অহ তাৰ ভিডিঅ' বোৰ বহুত চাইছিল। অহ এতিয়াতো দেখা নাই। আগতে বহুত দেখিছিলো গ্ৰেজুৱেট চাই ৱাল এতিয়াতো, ক'বাত গল গম নাপাওঁ।
উম এনেকো বাহিৰত বাহ সেই ষ্টতৰটো চাহবোৰ টেষ্টি এ থাকে। মানে হাঁড়িৰ চাহ বেছি ফেমাচ আছে আমাৰ ইয়াতে ইমান নাই। তোমাৰ আমাৰতো-আমাৰতো ইয়াতে আৰু চাহপাতৰ এইটো হয় ন খেতি হয় যিহেতু আমাৰ তাতে মানে এনে নৰ্মেল চাহ হয় আৰু এইটো চাহটো আৰু হাঁড়িৰ চাহ বেলেগ বেলেগ
অ' বেলেগ বেলেগ ষ্টেটত মানে হাঁড়িৰ চাহ বিক্ৰী হয়
হয় তুমি এনে মানে এইটো পুৰা একদম চাহ পাতটো চিঙি কিনি চাহ বনাই খাইছা নে
অ' তেনেকুৱা মই আজিলৈকে চাহ বনাই খ খাই পোৱা নাই তুমি পাইছানে
অ' মইো পোৱা নাই মোৰো মন আছিল মানে খাবলৈ এনে গৈছিলো ফুৰিবলৈ এ চাহ বাগানত তেতিয়া গৈছিলো তাতে মানে বহুত। মানে পাতবোৰ মই ছিঙি কিনে আনিছিলো কিন্তু মই বনাব পৰা নাই, শুকাই কিনে থৈ দিছিলো। তাৰপিছত সেনেকুৱা হোৱাই নাই। বল বনাই কিনে খাব মানে এনেকে টাইমে পোৱা নাই মই।
হয়, নেকি অ' সেইটো ভাল লাগে। কিন্তু ৰিয়া যোনটো চাহপাতৰ যি বনাই, বোলে, এইটো বহুত ভাল ধুনীয়া হয় বুলি শুনা পাইছিলো। তেনেকুৱা মই কিবা নেচোৰেল তুমি এনেকুৱা বস্তু খাই পাইছ নেকি? যিহেতু তোমাৰ অ' ঘৰতে লগা হেনো বা চিঙিকে।
অ' ঘৰতে লগা তুমি ভোজ জ্বলা খাইছিলো ভোট জলকীয়া ঘৰতে হয়। এইটো টেষ্টি লাগে, মানে-মানে ভাতৰ লগত জ্বলা এই বহুত যাৰ, থাকে ভাতৰ লগত খাওঁতে অলপ মানে ভাল লাগে। এই মানে ভোট জলকীয়া ম চাৰ বনাই থৈচো।
আচাৰ বনাই থৈছা।
অ', তুমি খোৱানে? ভোট জলকীয়া।
অ' ভোটজলকীয়া মই খাইছো খাও, তেনেকুৱা মই খাব নোৱাৰো বহুত জ্বলা থাকে নহয়। জ্বলাৰ ভিতৰত, বেছিযে জ্বলা বুলি ক'ব গ'লে, জ্বলাই হয় নেকি?
উম, অ' এইটোতো বেছিকে জলা হয়। ‌
অ' এই জ্বলাটো খাব
উম, এই ডাঙৰ যে কেপচিকম যে থাকে, সেইটোওতো জ্বলা নিচিনা ভাবিছো কিন্তু এইটো জ্বলা নাথাকে। সেইটো এনেই ফ্ৰাই কৰি কিনে খা খাওঁ ভাল লাগে।
অ-অ, এইটো পেপচিকাম অ', সেইটো-সেইটো-সেইটো, মই খাইছো। সেইটো আচাৰ বনাই খাইছিলো মই।
অ-অ-অ, আচছাৰ অ' ময়ো বনাইছিলো। মই বনাইছিলো মানে মই মানে এবাৰ মোৰ ফ্ৰেণ্ডে দিছিলে মোক মানে যেতিয়া কলেজত গৈছিলো। তেতিয়া মানে টিফিনত আনিছিলে। তাই তেতিয়া যেতিয়া খাইছিলো ন তেয়া মোৰ ফ্ৰেচটো ইমান ভাল লাগিছে যেতিয়া মইো ঘৰত আহি কিনে মই বজাৰ পৰা লৈ আনিছিলো। তেতিয়া মইয়ে বনাইছো ভাল লাগে।
অ অ
আৰু এইটো সৰিয়হৰ তেল দি কিনে বনাই আৰু বেছি ভাল লাগে সৰিয়হৰ তেল দি অলপ নিমখ চিমখ দি কিনে হয়। আৰু বহুত টেষ্টি লাগে। অ জানো
হয় নেকি কেনেকুৱা বনোৱা ৰেচিপি টো অলপ কোৱাচোন।
ৰেচিপি এনে চিম্পলে আছে এনে অ মানে আনি কিনে অলপ। পাতিব লাগিব চাৰিফালে আমাৰ কৰিলে ভালে হয় সৰু সৰু থাকিলে বেছি ভাল লাগে ন এইটো কৰি অলপ তেলত সৰিয়হৰ তেলত দিব লাগে। আৰু এনেই মচলা চচলা কিবা কিবি দিলে হৈ গ'ল আৰু দি কিনে ভাল লাগে আৰু তুমি বনাই পাইছা নে কিবা আচাৰ
আচাৰতটো মই একবাৰেই বনাইছিলো নেমবোৰ মানে সেনেকুৱা লগা লগ
অ নেমুৰ আচাৰ বনাইছিলা।
অ নেম্বুৰ আছে নেম্বু তটো কাটি কে শুকাই কে আৰু তাৰপিছত যত এটা বৈয়মত তেল ভৰাইকৈ দিছিলোঁ। তেলটো গৰম কৰিকে দিছিলো এইটো আচাৰ মই হয় নেকি? অ কেনেকুৱা লাগিলে তোমাৰ আচাৰটো মোৰতো আচাৰ টেষ্টি হৈছিলে। অ অলপ তিতা তিতা এটা কিবা টেষ্ট আ আছিলে।
অ তুমি এইটো মানে বাকলিতো অলপ এইটো গুচাব লাগিছিল বাকলি ত ম কটাকেইটা লাগি যায় মে এনেকুৱ হয় বহু ধৰণৰ থাকে এই নেমু মানে বাকলি তিতা থাকে আৰু বহুত ধৰণৰ এনেকুৱা থাকে মিঠাও থাকে বাক মিঠা থাকে টো মানে পিছত এইটো আচাৰ থলে আৰু এইটো। টেঙা হৈ যায় তেতিয়া টেষ্টি লাগে হ দে মানে তেতিতয়া নালাগে তুমিটো বাকলিটো অলপ গুচাব লাগিছিল তেতিয়া মানে অলপ
বনাই দিছিলো নেম্বুৰ আচাৰ তেনেকুৱাকে খাই দিছিল
অ অ সেইকাৰণে অ নহয় তিতা হলেও একো নাই এনেইতো এ তিতে কেৰেলাৰো আচাৰ বনাই ন এইটো তিতা তিতা হলেও ভাল লাগে মইতো ফি গলে গল একেল বাইছো
মই সেইটো আচাৰো খাই পাইছিলো অ এনে তুমি আচাৰ বেছিকে ভাল পোৱা নে
অ আচল মই বহুত ভাল পাওঁ ম আৰু ঘৰত মানে ভাতৰ লগত আচাৰ খাওয়
হয় নেকি কিহৰ আচাৰ বেছিকে ভাল পোৱা
অ বেছি কিন্তু আমৰ আচাৰ ভাল লাগে। আৰু তেতুলীৰো ভাল লাগে অ আমৰ আৰু তেতলী বেছি টেঙা থাকে ন সেইকাৰণে বেছি ভাল লাগে অ তুমি আৰু কি কি তুমি কি কি আছ ছ ভাল পোৱা
মইতো বগৰীৰ আচাৰো ভাল পাওঁ তাৰ পিছত এইটো জলপাইৰ আচাৰ ভাল পাওঁ
অ অ জ্বলপাই অ ঠিকে ক'লা তুমি সেইটো একষ্টি লাগে
হয় হয় আৰু তাৰপিছত তোমাৰ অহ সেইটো আছে নহয় ইমলি ইমলি টেঙা সেই তাৰো আচাৰ ভাল পাওঁ। অ সেই অ সেইটো আছে বৰ ভাল লাগে। আৰু তাৰপিছত আচাৰতটো মই ইমান। অ নাখাও কেতিয়াবা গৰমত বেছি গৰমত।
অ এই বাঁহ গাজৰ আচল খাই পাইছেনে।
অ। এইটোতো মোৰ ফেভৰেট হয় মই পাহৰিলো ক'ব কাৰণে।
অ সেইটো বহুত ভাল লাগে মই এতিয়া মই বনাইছো। মই মানে এইটো বইল কৰি থৈছো বাহ গজাটো। অলপ মানে মই। বেলেগ ধৰণৰ অলপ বেলেগ টাইপত বনাম এনে এনে অলপ পান। কৰি থৈ দি না নিমখ। পানীত থৈ দিয়ে মই। এতিয়া অল মানে মচলা চচালা দিম। না বনাম সেইকাৰণে অলপ এইটো কৰি থৈ দিছো বইল। কৰি অ সেইদিনা বজাৰ পৰা আনিছিলো অলপ বয়ল কৰি কিনে। থৈ দিছো মানে সেইটোয়ে আচাৰ বনাম। ভাল লাগে এতিয়াতো অলপ চিজ। জানো আহি আছে ন। বাহ না যায় সেইকাৰালে অলপ ভাল লাগে খাই।
অ অ দিয়া ঠিক আছে দিয়া আজিৰ কাৰণে দিয়া ঠিক আছে থেংক ইউ অ দিয়া। উম।